হেল্ল', অঁ হয় কোৱা?
হেল্ল'।
হেল্ল'।
অ, শুনিছা?
অ, শুনিছো।
গুৱাহাটী
হা
কোৱাহ
কি কৰি আছা কি কৰি আছা
মই বৰ্তমান এ হেৰি কি কয় এফালে ওলাই গৈছিলো তাৰপিছত আহি মেলি ৰুমতে আছো শুই আছিলো
উম হয়নি ব্ৰহ্মপুত্ৰ নদীখনৰ বিষয়ে অকণমান ক'বা নেকি তুমি
ব্ৰহ্মপুত্ৰ নদীৰ বিষয়
হয়
তুমি ভালকৈ জানিবা নেকি তুমি এইবোৰ বিষয়ে পঢ়ি থাকা যে
তুমি যিমানখিনি জানা এতিয়া একজাম পইণ্ট অফ ভিউ তুমি যিমান প্ৰিপেৰেশ্যন কৰিছা সেইখিনিৰ পৰা কোৱা উ
মই বহুত আগতে প্ৰিপচন কৰিছিলো সেইবোৰ পাহৰি গলো যে আৰম্ভণিৰ পৰা কলৈকে আছে ক'ত কেনেকে কি এইেইবোৰ
ক'ব প্ৰতিত্তি হৈছে সেইটোও কোৱা গ
আহ ক' পৰা উৎপত্তি হৈছে আহ ৰ'বা টিবেটত উৎপ্তি হোৱা নহয় জানো
অ হিমালয় পৰ্বতৰ এটা জেগাত উৎপত্তি হৈছে এটা সৰুৰ মানস জানো হয়
হয় হয়
নাই
মানস সৰু অ এইটো হেৰি নাম আছে নহয় বেলেগ হেৰি নামো আছে ন
অ গ্লেছিয়াৰ গ্লেছিয়াৰ নামটো
অঁ
ৰবৰটো কাষতে মানে এটা গ্লেছিয়াৰ আছে দেই সেই গ্লেছিয়াৰটোৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন ওলাই আহিছে তাৰপিছত চেমা য়ংডং গ্লেছিয়াৰ বুলি কয় সেইটো নামটো
অঁ
অ তাৰপিছত আহিছে টিউবেটৰ ফালৰ পৰা আহিছে টিউবেটত ব্ৰহ্মপুত্ৰখনত বেলেগ এটা নামেৰে জনা যায় তাৰপিছত আহ আকৌ তাৰপিছত আহি অৰুণাচলত এণ্টাৰ কৰিছে অৰুণাচলত পৰা আহিহে আমাৰ অসমলৈ বৈ গৈছে নহয় জানো
অ হয়তো আমাৰ অসমত সোমোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নাম লৈছে নহয় আহ এই ইয়াত নাম লৈছে ন
হা হা
এতিয়া দলং পাৰ হয় কিনে
অ ধৰ এতিয়া চোৱা ধঢলা শদিয়া দলংখন অ কোনখন নদীৰ ওপৰত আছে তুমি জানা ব্ৰহ্মপুত্ৰ নহয় নহয় সেইখন
অঁ সেইখন চাগে লৈ
অ লোহিত লোহিত নদীত হয় হয়
তাৰপিছত ইয়াত এই ক'ত সন্দোষ হৈছে আমাৰ
ৰবা দেই আৰু মই সেইটো অকমান পাহৰিছো হা। ময়ো হ'ল ন বহুত দিন তেনেকৈ পঢ়ি থকা নাই। কিন্তু যিখিনি আজি এতিয়া মনত পৰক বুলি ৰিকল কৰিছো আৰু। যিমান খিনি মনলৈ আহে চেষ্টা কৰিছো। আৰু এটা আৰু এটা পইণ্ট আছিলে নহয় ইউ টাৰ্ণ যত লৈছে। সেই জেগাডোখৰ নাম জানা মানে ঠাইখিনিৰ নাম?
হেৰী কি নাম আছিলে মন আহ নামটো পাহৰিছো চোৱা। একদম পাহৰি যাওঁ দেখিলে মনত থাকিব
অ', নাম
মানসা বৰুৱা।
নাম চা নাম চা।
নামচা নে মানচা বৰুৱা নামচা বৰুৱা। হয় নাই। হেল্ল'? হেল্ল'? শুনিছা নে?
হেল্ল'?
অ'।
আৰু কিবা কোৱা।
তাকে শুনিছা নে কৈছো মানে নেটৱৰ্কৰ ইছ্যু হৈছে চাগে।
অ', মই শুনি আছো।
অ'।
বাকী এনে ভালে আছে চাগে ন?
কিতাপ মেলিম এতিয়া।
হয় নি অ', কিতাপ মেলা তাৰপিছত কব পাৰিবা মোক দেই অকমান জি কে বিলাক ৰিভাইজ কৰি থাকিলে ভাল ন।
অ', হয় কিতাপ মেলিবলৈ এতিয়া বিচাৰিব লাগি অ'। কিতাপখন মেলি চাব লাগিবচোন এতিয়া।
অঁ'।
উম।
অ', আজিকালি এইটো হেৰি কম্পিটিটিভ এক্জাম বিলাকত নহয় যিমান মানে জিঅ'গ্ৰফিকেল জেনেৰেল নলেজ বা এইবোৰ আহে যিমান তাৰ সমানে কিন্তু হেৰি সিনিও আহে কাৰেণ্ট এফেয়াৰ্চ বহুত ই্পৰ্টেণ্ট।
অ', হয়।
উম।
কাৰেণ্ট এফেয়াৰ্চখিনি চাবলৈ কাৰণে আমি এইটো পঢ়িব লাগিব অলপ।
অ', পাব পৰা চাব পাৰা অ', আজিকালি এটা সুবিধা আছে ইনষ্টাগ্ৰাম বা ফেচবুকতো কিছুমান পেজ আছে যে আহ একগ্জাম মানে অ এ পি এছ চি কচিং যিবিলাকে দিয়ে নহয় হেৰিবলাক অ' এটা এটা আছে ন তাহাঁতি যোনে কচিং দিয়ে তাহাঁতৰ চেনেল আছে যে তাত ভালকে দি থাকে কিন্তু কাৰেণ্ট এফেয়াৰছ ৰেগুলাৰলি দিয়ে কিছুমান চেনেলে। তাতে ফ'ল' কৰিব পাৰা। সদায় যদি ফ'ল' কৰা হয়তটো বেনিফিট হ'ব ন। অ'।
ক'ত ক'বাত ওলাই গৈছা নেকি?
আহ ওলাই যোৱা নাই ভিতৰতো যিহেতু নেটৱৰ্ক প্ৰব্লেম ন সে ৰাস্তাত ৰাস্তাটো আছোঁ আৰু গেটৰ ওচৰত।
অ'।
আৰু?
যিহেতু এডুকেছন হেৰি পঢ়া কথা কৈছো, ত' হেৰি হেৰিবোৰ কি জানা আমাৰ আহ জনগোষ্ঠীৰ, জনগোষ্ঠীৰ বিষয়ে অলপমান
কোৱা।
কথা পাতো নেকি?
অ', অ', নিশ্চয়।
প্ৰথমে কিহৰ পৰা আৰম্ভ কৰো?
অ' উৎসৱ তাৰমানে।
অ' উৎসৱ অ' তেনেকুৱা।
অহ।
বিহুৰ বিষয়ে অলপমন এইয়া বিহুৰ বিষয়ে মই জানোৱে বাৰু।
হয়, পাৰি, উম। এতিয়া ধৰা আ আগতে গছ তলৰ বিহুতো বহুত ঠাইত পাতিছিলে ন'। কিন্তু আজিকালি সেইটো প্ৰায় লুপ্ত হৈ গৈছে হয় নাই? এতিয়া ধৰা আগতেতো জনাত
অ'।
হা হা, জনাত আহোম উ সকলোৱেও পাতিছিলে। কিন্তু উ আজিকালি সেইটো নাই মানে গছতলৰ বিহু একেবাৰে নাই। মহৰাণ জনগোষ্ঠীৰ লোকে অকনমান পতা দেখা যায় কিন্তু হলেও সকলোবিলাক মানুহতো নাহেই তেনেকুৱা হৈছে, নহয় জানো? সময় নাই আচলতে আজিকালি বিহু কাৰণে। ব্যস্ত হৈ থাকিব নোৱাৰে ন পঢ়া তেনেকুৱাও থাকে ধৰক। নিজৰ কাম তেনেকুৱা। নে কি কোৱা?
আৰু গাঁৱৰ যিবোৰ ছোৱালী আছে ন ছোৱালীবোৰ বিশেষকে সেই সমইটোত মানে বিহুৰ সময়টোত পঢ়া শুনাত ব্যস্ত হৈ থাকিব লাগে বেছিকে। হোষ্টেলত থাকিবলগীয়া হয়।
হয়।
আৰু যেতিয়া বিহু উৰুৱোৱা হয় সেইদিনাহে যায় নেকি বেছিভাগ।
অ'।
আৰু এইটো কি কয় যোনদিনা বা মানে আমাৰতো একেই দিম আগত কমচে কম অ' ছয় সাতদিন সাতদিনমান আগৰ পৰা বিহু হেৰি হয় ন সাতদিনৰ পৰা তাৰপিছত উৰুৱাই।
হুম।
সাত দিন ত বিহু উআব লাগিব এতিয়া গছতলৰ বিহু সেইকেইদিন এতিয়া হোষ্টেলতে থাকে বেছিভাগ ছোৱালীবোৰ, ডেকা ল'ৰা আহিলোঁ অহ নাপায় চাগে, সৰু সৰু ছোৱালীবোৰ পায় দেখিবলৈ। নচবলৈ পায়।
হয় দিয়া হয়।
উম।
আৰু?
উম। আৰু।
অহ, ৰাতি বিহুৰ বিষয়ে অকণমান কোৱাচোন আমাৰ ইয়াতো ৰাতি বিহু পতা পৰম্পৰা নাই। তোমালোকৰ তাতেতো পাতে ন' অকনমান বুজাই কবা নেকি? মানে কেনেকে আৰম্ভ হয় কি, কিমান দিনৰ পৰা আছে ধৰা এইবিলাক?
একচুৱেলি আমাৰ যোনটো, আমাৰ যোনটো এৰিয়া। তাত বহুত আগৰ পৰাই পাতিছিলে বুলি কয়। যেতিয়া মানে বেলেগ গাঁওবোৰত হুচৰি হওঁক বা হেৰি বিহু আগত মানে গছ বিহুয়ো হয় য'ত ন'। অ সেই গছল বিহু আমাৰ তাত একচুৱেলি তেনেকে নহয় মানে।
অহ।
ৰাতি বিহুটোকে মেইন বিহু মানে আমি হেৰি কৰা হয় বহুত মানে, মানা হয় আৰু।
অহ।
ৰাতি বিহুৰ কাৰণে সেইকাৰণে আমাৰ তাত সাত দিন হয়।
অহ।
সাতটা ৰাতি।
অহ।
উম। বিহু উৰুৱালে মানে, বিহু উৰুৱালে তেৰদিন মান আগৰ পৰা বিহুা মানে আৰম্ভণি হয়। ত' তেৰ দিনমানৰ পিছত উৰুৱাই, ত' তেৰদিনৰ কাৰণে এতিয়া সাত সাতটা ৰাতি পালে মানে, এদিন-এদিন গাবলগীয়া হয় মানে।
অহ।
অহ, আৰু সেইকাৰণে চাগে ৰাতি বিহু মানে দিনৰ গছল বিহু-বিহুতো আছে কিন্তু তাৰ কাৰণে ছোৱালীবোৰে মানে নোৱাৰেগে আৰু। গধূলিও কৰিব যদি অহ, মানে পিছবেলা যদি নাচে আকৌ ৰাতিও যদি নাচিবলগীয়া হয়। সেইটোৰ কাৰণে কষ্ট হৈ যায় ন'। ত' সেইকাৰণে নহয় চাগে গছলৰ বিহুখন আৰু ৰাতি বিহুতটো সেই সাত দিন কৰিবলৈ কাৰণে মানে গোটেই ৰাতি জাগি ডেকা ল'ৰাবোৰ আহে নচোৱাই। ৰাতি যাৰ পৰা সেনেকে পৰম্পৰাবোৰ চলি আছে আমাৰ যোনটো এৰিয়া তাত। কিন্তু এতিয়া বহুত বহুত-বহুত জেগাত তেতিয়া ৰাতি বিহুতটো মানিব লৈছে, কৰিব লৈছে। মানে এদিনিয়াকে হয়। কৰ'বাত দুদিনীয়াকে, তেনেকে এইটো মৰাণৰ-মৰাণৰ হেৰি সেইটো মানে এনেকৈ হেৰিটো কৰিছে আৰু। উম, ৰাতি বিহুতো।
ঠিকে আছে।
উম।
আৰু আৰম্ভ নিদিনাখন কিবা নিয়ম-নিয়ম তেনেকুৱা থাকে নেকি? যে এনেকুৱাতো নহয় যে ৰাতি হ'ল অহ, ছোৱালীবিলাক বা ল'ৰাবলাক গৈ তাতে নাচি থৈ আহিছে সেইটোতো নহয়।
তাত পৰম্পৰা আছে। ছোৱালী, সেই ৰাতি বিহু কেইদিনৰ কাৰণে ল'ৰাবোৰে মানে ঘৰত গৈ গৈ ছোৱালীবোৰক খুজিবলগীয়া হয়। যে আমাক ছোৱালীজনী দিয়ক গোটেই বিহুটো অহ, চলাবৰ কাৰণে। ত' তেনেকে মান-মাতি আনি কিনে সিহঁতি মানে ডেকা খিনিৰ দায়িত্বত থাকে মানে ছোৱালীব আকৌ ৰাতিপুৱা ঘৰত গৈ থৈ আহিবগে লাগে।
অ'
অ' তেনেকে তেনেকেই মানে হেৰি কৰা হয় আৰু এ তাত মানে ধৰ্মগত মানে অলপমান হেৰি আছে ন ত গোটেই বেলেগ দূৰ দূৰণিৰ পৰা মানুহ চাবলৈ আহে। তাত শৰাই দিবলৈ আহে তামোল পাণ দিব আহে। আশীৰ্বাদ ল'বলৈ আহে তেনেকে মানে অ আৰু হাঁহ চাহ সেইবোৰ দান দিয়ে তাত। ঘৰখনৰ মংগলৰ কাৰণে কুশলৰ কাৰণে অ'
অ', মানে এ হাহ হাঁহ দান দিয়ে যে সেইটো মানে ভাৰ হিচাপত আহে নহয় জানো হাঁহ তামোল পাণ ধৰা তোমাৰ চাউল এইখিনি এ এসাঁজ খোৱাৰ সজুলি যিখিনি প্ৰয়োজন নহয় জানো তেল এইবোৰ চব দিয়ে সেইখন ভাৰ বুলি।
অ', অ', অ', ভাৰ ভাৰ দিয়ে মানে অ' তেনেকুৱা আৰু আৰু সেই